অ ভালনে?
অ আছো দিয়া আছো। কি কৰিছা?
এই আছো বহুত দিনৰ মূৰত।
তাকে মনত পৰিল আকৌ।
ভালেই কৰিছে, ভালেই কৰিছে।
কৰা নাই মই বোলো ময়ে কৰো ফোন এটা।
অহ।
কোৱাচোন এতিয়া খা খবৰ?
এই খা খবৰ ভালেই দিয়ক আও চলি আছো আও।
অ এতিয়া কি বনোৱা কৰিলা?
বনোৱাই কৰিলো ওলাই গৈছিলো? আহি লৈ পেলাই বজাৰ কৰা নহলে মানে। অহ।
কিয়? অহ।
বৰষুণ দিলে বজাৰ চজাৰ কৰা নহল আও তেনেকে, মানে অকমান ছোৱালীজনী সেই পাৰ্কৰ ফালে নিছিলো।
অ তাইকো নিছিলা।
অ পাৰ্ক পা তাই মানে বাপেকৰ লগত স্কুটিত উঠি খুব ভাল পায়। আৰু গলে মানে অ হাতখনন মেলি যায়। দেই মোৰ এনেকু হাঁহি উঠিছে হাত খখনকে মেলি দিয়ে বুইছ, অকণমানি হাত আও অকণ মেলি যায় আও ফূৰ্তিতে। এ ক'ব নোৱাৰা হৈছে মানে, অ বুজি অ কিন্তু মানে কি হ'ল প্ৰ। কত গলো আচলতে আমি স এনেকে কেচ পইচা লৈ যাব লাগে আমাৰ কেচ পইচা নাছিলে। কাৰণ আজিকালি অনলাইন হৈয়ে যায় যিহেতু, তাৰপিছত আৰু অ মানে এই এই টিকেট কাটিবলে পাৰ্কত। কিন্তু পাৰ কৰাত উম নাই। পাৰ্কখনত নাই হ'বলা তাৰপিছত পাৰ্কৰ এটা সৰু জেগা আছে মানে সোমাই পেলাই আৰু অকমান জেগা সেইকণতে যেনিবা অকমান দৌৰিলে তাই আকৌ এইবোৰ ইমান ভাল নাপায় পায়। এতিয়া বুজি পোৱা হোৱা নাই যে।
তাকেইতো, তাইতো সৰু হৈ আছে ন।
এ, এনেই দৌৰি। অঁ, নাই হোৱা নাই। এনেই দৌৰি ফুৰিছে আৰু, কিন্তু তাই স্কুটিত। উঠি ভাল পায়, আৰু ৰাস্তাত দৌৰিবলৈ লাগে। মই বোলো এই। অঁ, তাকে এওঁক কৈছোঁ, বোলো মই এই বোলো, চকা বন্ধৰ দিনাখনহে ৰাস্তাত এৰিব পৰা যাব।
হেহ্ হেহ্ হেহ্ হেহ্।
নাই, এতিয়া চকা বন্ধ হ'ব লাগিব তাইক ৰাস্তাত এৰিবলে হ'লে।
চলিব দুই এখন। এই লকডাউনত যিটো অৱস্থা হৈছে। তেনেকুৱা হ'ব লাগিব আকৌ।
অঁ, সেনেকুৱা নালাগে অ' কৃষ্ণ। লকডাউনৰ সময়তো যে মই ভাবি। ভাবিছিলোঁ ভালকে সূৰ্য উদয়টো দেখিব পাম নাই। একদম, কিবাৎ যে কেদ। এই বুলু, কিবা একদম পৰিস্থিতি মানে বৰ। কিবা লাগিছিলে দেই মোৰ কিন্তু। ভাল লাগা নাছিলে।
আমিও পালোঁ আৰু বুলু, মই কিবা এওঁৰ বেমাৰ হৈছিলে। মই ঔষধ আনিবলৈ গৈছিলোঁ। গৈছিলোঁ। মানে নিজৰে কিবা এটা লাগি গৈছে, যেতিয়া মই ওলাই গৈছোঁ।
মানে চবফালে মানুহবিলাকৰ উম্ উম্, হাঁ।
হাঁ।
মই ভাবিছিলোঁ, লকডাউন। হোৱাৰ লগে লগে মানুহবিলাকে মানুহৰ ভেল্যুটো বুজি পাব।
এইখন পৃথিৱীয়েনে বুলি ভাব হয় তাৰমানে।
কেলে এই মানুহ যিমান পইচা পাতি থকা মানুহ ঘৰতে বহি থাকিব লাগা হৈছে। কোনো একো কৰিব নোৱাৰে। বা বেমাৰৰ আগত চবেই হাৰ মানিছে। তেনেকুৱা ক্ষেত্ৰত ভাবিছিলোঁ মানুহখিনিয়ে মানুহৰ মূল বুজি পাব, কিন্তু একেটা হোৱা যেন লাগিলেগে গৈ থৈ। আজিকালিৰ দিনত। পইচা-পাতিকেহে বেছি মহত্ব দিয়ে, উপায় নাই আৰু। বাৰু যি কি নহওক, এইটো চবৰে নিজৰ নিজৰ চিন্তাধাৰা। কিছুমানৰ কথা কৈছোঁ আৰু এনেই আৰু মানুহবিলাকে আজি। আজিকালি চিন্তাধাৰা তেনেকে ভাব চিন্তা কৰে। এতিয়া মানে কি হ'ল। মই ভাত পানী বনালো বাৰু।
উম,
ত একো খুৱাম আৰু লাহে এয়া মানে কি হয় তাই অ' জ দকান কান দেৰি হ'ল খোৱা
অ' কেইটা বজাত খুৱাইছা।
জল ইমান সাতটা চাৰে সাতটামানক খুৱাইছোঁ। সাতটা চাৰে সাতটা এনেকুৱা আৰু মানে কিহ খাব তাই মানে ৰাতি ভোক লাগে। বেছি সোনকালে খোঁৱালে কাৰণ ৰাতি এটা দেৰটালৈ নুশুৱে যে।
হম।
সেইটো কাৰণে আজি মানে অকণমান দেৰিলৈকে শুলে, গতিকে আজি অকমান দেৰিলৈকে থাকিব।
উম,
তেনেকুৱা কথা মানে।
তোমালোকে তাই সেই দিনত যে শুওৱা। দেৰিকৈ নোখুৱাবাচোন তেতিয়া দেৰিলে টোপনি নাহে।
ন তাই নিজে নু শোৱে যে। কাৰ ৰাতিপুৱা-ৰাতিপুৱা তাই টোপোনটো, একবাৰে হেৰি কৰি পেলাই যে। ৰাতিহে নুুৱাই দেৰিকে ৰাতিুৱাটো দেৰিলৈকে শুৱে।
উম,
আৰু উঠালেও নুঠে একে চকু মুদিয়ে থাকে। আৰু নিজে কোচপা-কোচৰ, উঠাই লৈ আহিলো কুচৰ নামি পেলাই বিছনাত ৰখি থাকে।
আই অ দেহি।
উম, ছোৱালী হৈও ইমান কচু গুটি। তি মই।
এ তেনেকে কিয় কৈছা?
বৰ সুস্থ
হ'ব লাগে ল'ৰা ছোৱালী। তেওঁ কি এতিয়া।
আছে- আছে এতিয়া মানে ধৰক আমি ইয়াতে ভা়ড়া ঘৰতে থাকো অ' সেইটো কাৰণে আমাৰ মানে অ' আপুনি তো জানেই। এতিয়া আমি ওচৰৰ কি? মালিকনী খুৰী সিহঁতৰ ঘৰলৈ লৈ গলো সিদিনাখন আও। সেই টেপ ফিল্টাৰটোৰ পৰা সেই। টেপ টো খুলি লৈ বিচাৰ আহিলে নহয় আগৰ ন মানে। ষ্টীলৰ ফিল্টাৰ তেনেকুৱা। বেলেগ ধৰণৰ অকমান তাৰপিছত মোক কৈছে পানী পৰি আছে পানী পুৰি আছে খুুৰে প্ৰথমতে কৈছে এই নুচোৱে। তাৰপিছত চুই পেলাই খুলি। লৈ আহিলে কৈছে এই লগ গ'ল মোৰো কি ল'ল কৈছে ফিল্টাৰ এইটো নদটো লৈ গল নহয়। তাৰ পিছত আকৌ দি থৈছো হ আহ।
অ' দিয়া নপ লাগে ক'তো।
উম সেইবোৰ। কৈ থিবা আমাৰ এতিয়া। ৰিমট বিচনা তলত বিছনাাৰ তলৰ পৰা উলিয়াবই প পৰা নাই। বিচনাখন ডাঙৰ মানে বিচনাখননৰ তলতো পোৱা নাই ওপৰলৈও যোৱা নাই বিচনাখন মানে ঠেলিবলৈও দিগদাৰ।
অ
বিচনা তলৰ পৰা যিমান বস্তু উলিয়ালও। তাতে পেলাইগে।
আমাৰ বস্তু গডৰেজত বেলেগ জেগাতকে বেছি বিচনা তলতহে পাব। বাকী আপোনাক এতিয়া এই টিভি চাই আছোঁ। আপোনালোকৰ এতিয়া। কি খালে আজি?
আজি ৰুটি খালো আমি।
অ'
উ এই ৰাজমাহ হেৰি আলু এনেকে কি
অ অ
সেই তেনেকে বনালো অকমান।
ধুনীয়া হৈছিলে চাগে খাবলে।
খাবলৈও ভাল হৈছে।
অ', আপোনালোকে ৰাজমাহ এই ৰঙাটো লয় নহয় ন, ৰঙাটো খায়? নহয়-নহয়, আৰু এবিধ পায়।
আৰু এবিধ পাই নেকি?
অ', নহয় মই লুবিয়াটো কথা কোৱা নাই দেই, আৰু এবিধ পায়।
অ', গম পোৱা নাই।
নহয় নহয় সেইটো হেৰি, ৰাজমাহ কয় নে কি কয় নাজানো, মোৰ দেখাতটোতো ৰাজমাহ নিচিনাই লাগিছে বাৰু, অকন কালাৰটো বেলেগ নিচিনা, মই নামটো ক'ব নোৱাৰিম এতিয়া, এইটো হেৰি, মই মানে আপোনাক সেইটো সুধিছো ছো সেইটো কাৰণে, মই সেইটোয়ে খাইছো বাৰু, কিন্তু মানে মই দেখিছো মোবাইলত, সেইটো কাৰণেহে সুধিছো।
উম।
বেলেগ সেইটো নহ'বও পাৰে, ৰাজমাহ বেলেগ কিবা নাম হ'ব পাৰে, কিন্তু
বেছি ভাল পাওঁ খাই।
অ'। আমি, আগতে বহুত খালো ৰাজমাহ। কিন্তু আজিকালি খোৱা হোৱা নাই।
আজিকালি পাতলিল, আগতে আমাৰো বহুত খায়।
এতিয়া খোৱা হোৱা নাই মানে। পচাক কথা ক'ব গ'লে, আগৰ যিবোৰ খৰচ মানে এতিয়া কমি গ'ল। অকণমান, কাৰণ ছোৱালী জনীও আছে যে।
উম, নহয় তেনেকে চলিবই লাগিব ন, তেনেকে চলিবই লাগিব।
আৰু গতিকে, আনিব লাগিব দেই এইবাৰ ইটো সিটো কিবা কিবি, এইবাৰ মানে সঁচা কথা ক'ব গ'লে তেনেকে মই মাহেকীয়া বজাৰটো কৰি লওঁ, এইবাৰ বজাৰ কৰাই নহ'লে। এইবাৰ সাধাৰণ সাধাৰণকে দোকানত লাগিলে কিবা এটা কিব কিবা এটা তেনেকে আনি আনিয়ে শেষ কৰিলো মাহটো। মানে এইক এৰি থৈ যাবলৈ, বজাৰ কৰিবলৈ যাবলৈ, বহুত দিগদাৰ। অ'।
আৰু কাৰ লগত দি থৈ যোৱানো তোমালোকে গ'লে?
মানে তাত, এ-এনেই ইয়াতে থৈ যাওঁ বাৰু। আপুনি কিবা কৰি আছেনি?
নাই কিবা অসুবিধা আৰু কিবা শুনিছা তুমি
নাই নাই কিবা এটা আৱাজ শুনা নিচিনা লাগিছে সেইটো মানে
অহ
টান নহ'ব কবাত বেলেগতো হ'ব পাৰে মানে কি হল এই হেৰি এনেকৰ খুইহঁতৰ ঘৰত থৈ যাও তেতিয়া মানে ডাঙৰ হোৱাৰ পৰা থৈ যাব বেয়া হ'ল তাই ডাঙৰ হৈছে যে অ চম্ভালিব নোৱাৰে সেইটো আৰু আমনিও পাব ন
কেলে নোৱাৰে
বাপেক যে ৰাতিপুৱা শুই থাকোতে মই বজাৰ কৰিবলৈ যাওঁ মানে দোকানৰ বস্তু খিনি আনিবলৈ আৰু যেতিয়া
বজাৰ কৰ ক্ষেত্ৰত আকৌ সৰু ল' ছোৱালীৰ লগত থাকে কি দ
দিগদাৰ আৰু মানে বস্তু খিনি পাহৰা যায় কিছুমান বস্তু মনত পৰিলে আকৌ ল'বও পাৰে নিজে আৰু মই চাই আনিলে ভাল পাওঁ
অ অৱশ্য এবুৰ বনোৱা মানুহে নিজে বস্তু খিনি আনিলে ভাল
ভাল ভাল ভাল আৰু মোৰ দোকানী জনে তুমি তুমি মোক কৈ দিবা লিষ্টখন পঠিয়াই দিবা মই তোমাক সেইফালে যাই দি পঠিয়াম কিন্তু মানে মোৰ কটো সন্তুষ্ট নহয় মানে মই যেনে তে যিটো হিচাপত নিব নোৱাৰে নহয়
উম অহ তোঁ ন
মাহটো চলা হিচাপত আনিম
অ
পিয়াজৰ যোনটো জোখ আনে মাল আলু যোনটো জোখ আনিম মই অহ
উমহ ভালে কৰা আছেছে
খালি আনোতে বৰ অসুবিধা। এতিয়া। মোনাটো দাঙি দাঙি একেবাৰে ওচ ওচৰৰতটো নহয় খুব কমকৈ হ'লেও এক কিলোমিটাৰ হ'ব মানে।
হেৰি নোলোৱা ই ৰিক্সা নাই জানো তাত।
নচলে। ইয়াত চলিব নিদিয়ে। উমহো ইয়াত চলিব নিদিয়ে কাৰণ ইয়াত এপে আছে যে। মানে টেম্পুৰ নিচিনা সেইখিনি এপে বুলি কয় মানে টেম্পু বিলাকৰ পাছফালে বহিব পৰা জেগা আছে ইয়াত যেনিবা পাছফালে বহি
এ অট আৰু সেইখন আৰু।
তয় কিন্তু এই টেম্পুে কিন্তু সেইখনত সেইখন চলে কিন্তু সেইখনৰ পৰা এইফালে মানে অকমান ভিতৰুৱা আমাৰ ভিতৰুৱা নহয় মানে আমাৰ গলিৰ নিচিনা যে আমাৰ এইফালেও সোমাব লাগে। আকৌ ইফালেও সিটো গলি ৰা মেইন ৰাস্তাটো পাৰ হয় গতিকে সেইফালে টেম্পু নচলে। কিন্তু এইখিনি জেগাত ৰিক্সা পাবলৈ টান। আৰু মই ৰাতিপুৱা যাওঁ ৰাতিপুৱা প পৰা ৰিক্সা পাম সোনকালে
তোমা খোজ কাঢ়ি আহোঁতে কষ্ট নহয়নে?
কষ্ট হয় এবাৰ ইটো হাতত লওঁ মোনাটো এবাৰ সিটো হাতত লওঁ তেনেকে আনা নিয়া কৰি থাকোতে যায় আৰু।
উম।
হলো বস্তু বস্তু বস্তুখিনিৰ কাৰণে নিজৰ সুবিধা অনুযায়ী বস্তু
কি কিমান দূৰ বুলি কলা?
এক কিলোমিটাৰ মান হয়।
বা এক কিলোমিটাৰ মান মোনাটো লৈ লৈ মুখৰ কথা নহয় দিয়া খোজকাঢ়ি যোৱাটো।
নহয় নহয় সেইটো হয় বাৰু কিন্তু উপায় নাই মানে। লগতো যাব নোৱাৰো নহয় ইয়াৰ কাৰণ এই কোচত নাথাকে। আৰু সেই যোনটো ৰাস্তা অকমান ৰাস্তা মানে গাড়ী অহা যোৱা কৰিয়ে থাকে।
এইখিন অ এইখিনি সময় তেনেকুৱাই বাৰু। স খিনি সময়ত ৰাখিবলৈ অলপ দিগদাৰে
আহ কুচপাত নামি দৌৰি গুচি যায় সেইটো কাৰণে দিগদাৰ হয় মানে আৰু সেইফালে শ্মশানো আছে সেইফালে নিব নোৱাৰি দিগদাৰ
উম উম উম
সেইটো কাৰণে বাকী আপুনি চাগে বাচন চাচন ধুই আজৰি হ'ল
তোমই চব কৰি আছো তোমালোকে এতিয়া তাইক ভাত খুৱাও তাইকতো খুওৱাই নাই চোৱা নহলে খুব অ ঠিক আছে দিয়া বাৰু ঠিক আছে